হেল্ল' শুনিছা অ মই শুনিছো উম উম এনেই মোবাইল চাই বিচনাতে আছিলোঁ
অ ভাত পানী খালা
উম খালো খালো তুমি কি কৰিছা
মই এনেই আছো ৰবা এতিয়া
উম ভাত পানী খালা তুমি উম উম বাকী গৰম বন্ধ কেনেকে পাৰ কৰিছা হয়
গৰম বন্ধ এই এনেকে আৰু সময়টো গৈ আছে আৰু মোবাইল চাই পেলাই কিতাপ পঢ়ি পেলাই শুই পেলাই সেনেকে গৈ আছে আৰু তুমি
মোৰো একে শুই উঠো মোবাইল চাওঁ বাৰু কিতাপ চিতাপ ধৰা নাই পঢ়া শুনা একো হোৱা নাই ইমান কতনো পঢ়িম হয় গৰম বন্ধা দিছে উম হয় পঢ়িব লাগে হয় হয় পঢ়িবতো লাগে নিজে মানে যিমান পঢ়ো নিজৰে ভাল সেইটো
অ সেইটো হতি বাহিৰ নলেজো পোৱা যায় আৰু এইবিলাক পঢ়িলে
উম হয় হয়
তাকে
তোমাৰ এই কিপ, কে ভাবা নে আমি যে ছামাৰ ভেকেচনটো যে এনে যে গৈ আছে। তাতকৈ যদি আমি নতুন প্ৰজন্মবিলাকক যদি আমি যদি কিবা শিকালোঁ হয়, ত' ভালকৈ গ'ল হৈ নে? ভাল হ'ল, হ'লেনে মানে-
যদি কিবা শিকাব পাৰিলোঁ হয়, অ' ভালে, যেনেকে হওঁক। কিবা উম, চেল্ফ ডিফেন্সে হওঁক, কিবাকিবি সেনেকুৱা টাইপ, শিকাব পাৰিলে।
অ', যদি আমি মানে ইহঁতক ইছ মোবাইলটোৰ লগত, মানে ব্যস্ত থাকাত কৰি যদি - অহ, এইবিলাক সেই মানে কিবাকিবি সেই কোৱা গলেত, বহুত ভাল হ'ল হয় ন।
উম, হয় হয়।
অ' আজিকালি ম' বাচ্চাবিলাকে অ' এতিয়া ম'বাইলৰ লগতে ব্যস্ত থাকে। খোৱাৰ পৰা শোৱালৈকে চব টাইমত।
উম, হয় হয়। সৰু ল'ৰাই, সৰু ল'ৰা বা ছোৱালী, চবে ম'বাইলত - তে মানে। সৰু কেঁচুৱা এটাকো যদি কিবা সেই - খাবলৈ দিলেওঁ নেখায়, ম'বাইলটোৱে লাগে। ম'বাইলটো চাই চাইহে খাব মানে, হেন -
অহ, আৰু সিহঁতৰ যদি তুমি কিবা এটা কাম কৰাব, মানে কোৱা ন' যে এইটো লৈ আহিব দোকানৰ পৰা। নাযায়। যদি কয়, 'যা যা, লৈ আচোন পতকে লৈ আহচোন ম'বাইলটোযে ম-ম'বাইলটো দিম যা, গেম খেলিবি অকণমান'। দৌৰ মাৰি পেলাই যাব তেতিয়া। কিন্তু আগতে আমি - কি আছিল দোকানত যাব গ'লে? যদি আমাৰ এক টকা এটা যদি দিয়ে ন', চকলেট যদি এটা খাব পায়, তেতিয়াও আমি দোকানত যাওঁ।
হয় হয়। আমি মানে এনেকুৱা কৰিছিলোঁ। ধৰি লোৱা, কিবা এটা দাম হয় পাঁচ টকা, দহ টকা দি পঠিয়াইছিলে। ডামি পাঁচ টকা এটা, এক টকাও হয় কিবাকিবি পাওঁ। সেইটো লৈকিনে আমি খাই, সেইটোতে শান্তি আছিলোঁ।
সেইটোতে শান্তি আছিলোঁ। সেইটো সেইটোৰ কাৰণে আমি দহবাৰ দোকান যাব পাৰোঁ। দুই টকা এক টকাটো যদি আমি যদি - খাব পাম আ' সেইটোৱে ফুৰ্তি। কিন্তু আজিকালিবিলাক কি হৈছে, ম'বাইল, এনিটাইম গেম - ম'বাইল ছোৱা এইবিলাকে। যদি এইখিনি যদি কৰিব পাৰে আ' দেন থিক আছে। অ' - মানে যাব দোকানত।
উম, হয় হয়। আৰু মে-ম'বাইল আহা পৰা - কিছুমান ভালো আছে, কিছুমান বেয়াও আছে বাৰু ক'ব গ'লে।
অৰু বহুতে কিন্তু ভাল কামত ব্যৱহাৰ কৰিছে। স্মাৰ্ট ল'ৰা-ছোৱালীবিলাকে এইবিলাক সময়টো অপচয় কৰা নাই। বহুত ভালকে ব্যৱহাৰ কৰিছে। যিহেতু আজিকালি তোমাৰ বিজ্ঞানৰ যুগ ক'ব গ'লে ন'।
উম, হয় হয়।
পিছত বহুতখিনি ভাল প্ৰভাৱ পৰিছে, কিন্তু বাকী কিছুমান ল'ৰা-ছোৱালী - বেয়া মানে ধান্দাতে থাকে ম'বাইলত এনিটাইম। সেইবিলাকে কিন্তু ভাল কৰা নাই।
উম, হয়। মানে ম'বাইলটো চলাব লাগে, ভালকে মানে এটা নিৰ্দিষ - ষ্ট সময় লৈ কিনে ভাল সময়মতে চ' টাইমত চলাব লাগে আৰু। যোনটো গোটেই দিনটোকে বোলে টিপি আছে। নিজৰ স্বাস্থ্যও বেয়া হ'ব, পিছত - চকু বেমাৰ হওঁক কিবা অসুখ হ'ব, কিবাকিবি হৈ যায় মানে, ক'ব গ'লে।
উম, সেইটো হয় বাৰু।
আৰু - হেৰি ক'ভিডৰ সময়ৰ পৰা য-যদি ক'ব বিচাৰোঁ। ত তেতিয়া ম'বাইলটো অলপ বেছি কামত আহিছে। যেনেকে হ'ল বন্ধটো দিলে ক'ভিডৰ সময়ত। ত' অনলাইন ক্লাছ আছে। তাৰ ফলত বহুতো কামো আছ - ছে মানে ষ্টুডেণ্টছৰ অলপ পঢ়া ক্ষেত্ৰত অলপ আগবাঢ়িব পাৰিছ, ক'ব গ'লে।
উম, হয় হয়। মানে অনলাইনে মানুহক সেই - ক'ভিডতে মানুহক বহুতখিনি ভালো কৰিছে, বহুত বেয়াও কৰিছে। সেই কভিডৰ কাৰণে বাচ্ছা বিলাক অনলাইন ক্লাছ পাই গ'ল। সৰু-সৰু পোৱালিবিলাকে সেইটি স্কুলত দিব পৰা বয়স হৈছিলে। কাৰোবাৰ পাঁচ বছৰ, চাৰি বছৰ সেইবিলাক বাচ্ছাটো স্কুলত দিছিলে। তেতিয়াও ক্লাছ অনলাইনত হ'ল। সেইটো এটা বাহানা পালে মোবাইলৰ পৰা লিখা-পঢ়াৰ কাৰণে। মোবাইলটোত লিখিম বুলি কৈ মাক মানে পেৰেণ্টছে ঘৰৰ মানুহে যদি কয় দে লিখি থাক। মই বেলেগ এটা কাম কৰো। ত' কামটো কৰিব গৈ পেলাই যদি মোবাইল দি থৈ যায়, বাচ্ছাটো লিখাতকৈ মোবাইলত বেলেগো ভিডিঅ' চাব পাৰে। বেক কৰে কৰি। সেনেকে বেয়াও হৈছে আৰু কিছু ক্ষেত্ৰত ভালো হৈছে বাৰু কোনবা কোনবা ভালকৈ এই বস্তু ব্যৱহাৰ কৰিছে।
উম। আমাৰ সময়ত মানে মোবাইলটো নাছিলে। আমি থাকোঁতে খেলা-ধূলা কৰোঁতে মানে স্কুলৰ পৰা আহিছিলোঁ। ক'ভিডটো নহয় বাৰু। স্কুলৰ পৰা সৰু থাকোঁতে মানে। স্কুল স্কুলৰ পৰা আহিছিলোঁ। তাৰপিছত তিনটা, চাৰিটামান বাজি পাই ঘৰ পাওঁ মানে। তাৰপিছত খে ভাত-চাত খাই মেলি খেলিছিলোঁ গধূলি। তাৰপিছত পঢ়িছিলো সেনেকুৱা আছিলে। তেতিয়া মোবাইল-চোবাইল মানে সেই কিপেড ফোনটো আছিলে ক'ব গ'লে।
অ অ হয় কিন্তু।
উম।
আৰু তোমাৰ আমি কি গেম পাইছিলোঁ? সাপ খেলিছিলা নে নকীয়া মোবাইলত?
উম উম। হয় হয়।
এইটো খাই-খাই যাব লাগে। মা সাপডাল ডাঙৰ হৈ হৈ গৈ থাকে। লাষ্টত নিজৰ সেহত কামুৰিলে গেমটো খতম হৈ যায়, লেজত যদি কামুৰি দিয়ে।
অ আৰু এটা আছিলে, কি জপিয়াই জপিয়াই যাব লাগে সেনেকুৱা গেম এটাও আছিল।
অ জপিয়াই জপিয়াই গৈ গৈ থাকিব লাগে আৰু তোমাৰ এইবিলাক যে এইটো কি বুলি কয়! মানে ওপৰৰপৰা বস্তুবিলাক আহি থাকে এনেকে-এনেকে চাইড কৰিবলৈ যে খাই থাকিব লাগে। কিমান আমি বিলাক গেম খেলিছিলো নকীয়া মোবাইলত আৰু এতিয়া বাচ্ছাবিলাকে সেইবিলাক খেলিব জানোঁ? কিমান কিনি ইউনিক গেম খেলিব।
উ অকল মোবাইলটো অকল এতিয়া।
মোবাইলটো।
উ আমি বাৰু মোবাইলৰ বদলি আমাৰ সময়ত আমি টিভি চাইছিলোঁ।
আও আমাৰ কিমান কাৰ্টৰ মেমৰিজ এতিয়াও আছে কিন্তু আজিকালি বাচ্ছাবিলাক কাৰ্টনত কৰি মোবাইলৰ ভিডিঅ' বেছিকে জানে। তাৰ কিমান চাব সুধিবা তুমি বেলেগ নাচালে হ'ব। সিহঁতে তোমাক কৈ দিব একফালৰ পৰা।
উ
আমি আগতে কিমান শ্ব' আছিলে কিমান মানে পুতলা আছিলে। তাৰাক মেহতা নামটো শুনিছা নে? তাৰাক মেহতা কা উল্টা চচমা বুলি?
অ অ অ সেইবোৰ চাইছো। ডৰিমন চিন চেন সেইবোৰহে চাইছিলো।
অ 'মটু পেটলু' কিমান চালো এইবিলাক 'নিঞ্জা হাতৰি' বাপৰে বাপ
আজিকালি সেইবোৰ চব ইউটিউবত ল'ৰাবিলাকে মোবাইলত চায়।
অ আৰু কাৰ্টুন, মোবাইলতটো কাৰ্টুন সিহঁতে নাচায়ে। সিহঁতে ক'ত গাড়ী ভিডিঅ' চাব। ক'ত কোনবাই এইবিলাক মানে আজিকালি চৰ্ট উ' মানে চৰ্ট ফিল্ম টাইপ টাইপৰ নিচিনা মানে চৰ্ট এপিচডকে দিয়ে ন' ফিল্ম বুলি ক'ব নোৱাৰি এইবিলাক, মানে কাহিনী থাকে কাৰোবাৰ এই দেৱালীত বমা ফুটাই পেলাই কাৰোবাৰ চকুতো বেয়া এনেকুৱাকে দিয়ে ন বস্তু বিলাক থামবেল বিলাক আছামিচ ভিডিঅ' কিবা হওঁক হিন্দী ভিডিঅ' মানে এইবিলাক চাই থাকে
হুম হয় বাকী পঢ়া প্ৰতি কেনেকুৱা চলি আছে হয়
আমাৰ ফেৰেচনত ন কিনো পঢ়িবা আৰু তোমাৰ কেনেকুৱা চলি আছে
মোৰ একো পঢ়া পাতি একো চলা নাই মানে মোবাইলে দিনটো চোৱা যায়
অ কিতাপটো চেঞ্জ হ'ব ন এইবাৰ আৰু সেইবিলাক ক'ত ন পঢ়া হ'ব এইবিলাক ল'ব লাগিব আৰু
হুম উম বাকী ক'ৰবাৰ সেই গৰম বন্ধত কাৰোবাৰ ঘৰত ফুৰিবলৈ ক'ৰবালৈ ক'ৰবালৈ কিবা ক'বলৈ যোৱা নাই নেকি
অ গাঁৱত গৈছিলো মই গাঁৱৰ পৰা আহিলা আৰু যাম চাগে ৰ'বা কেইদিনমান পিছত অকমান কাম আছে ইয়াতে কামখিনি কৰি পেলাই যাম আৰু
উম উম
দুটামান কাম আছে সেইখিনি কৰি আহো পিছত ইয়াতটো থাকিলে ক'ত মানুহৰ তাত যোৱা নহয় যোৱা যায় জেঠীমাহঁতৰ ঘৰ আছে ওচৰতে গৈ থকা যায় ইয়াতে দৌৰি থাকো পটক পটকে যাই থাকো আৰু
উম হ আজি দিনটো গোটেই আমাৰ ফালে বৰষুণে দি থাকিলে ক'তো যাবওঁ নহ'ল বোকা গোটেই বাহিৰত
অ আজিতো চব গুৱাহাট মানে তোমাৰ চব জাগাতে চব জাগাতে আজি বৰষুণ পৰিছে তোমাৰ খালি সময়তো বেলেগ বেলেগ কে গৈছে কাৰবাত ক'ৰবাত যদি ৰাতিপুৱা গৈছে ক'ৰবাত গধূলি গৈছে কিন্তু এই বৰষুণত বেয়া বানপানী হৈ গ'ল দেই
উম মানে এনেকুৱা বানপানী হ'লে বাহিৰত যাবলৈও মন নাযায় বোকাত
অ তাকে কি কৰিবা ইয়াত মানে চহৰত মানুহে কয় কামৰ কাৰণে ভাল। হয় কাম পাই। তুমি কাম জব কৰিব বিচাৰিছা জব কৰিব বিচাৰি আছা পাই যাবা। কিন্তু বাকী বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় তুমি তাৰ জব এটা কৰি আছা তুমি যদি সেইদিনাখন নোযোৱা তোমাৰ দৰমহা কাটি দিব কিন্তু বান পানী ভাঙি পেলাই তুমি যাব লাগিব।
হয় হয়
বানপানীৰ কাৰণে তোমাৰ জবটো ৰখি নাথাকে তুমি যদি এপচেন মাৰিলা তোমাৰ কাটিলে পইচা।
উম জব পাই বুলি কয় হয় চহৰত কিন্তু সেনেকে চালেও নহ'ব। জব পায় পইচাও পায় কিন্তু সেইফালে যে থাকে ভাড়া যায়। খোৱা পানীৰ হে ভাড়া সেইবোৰ সেইবোৰ ওলাওতে মানে পইচাই খতম হৈ যায় ঘৰলে পঠিয়াব বুলি একো নাথাকে ক'ব গ'লে।
এনেকে ল'ৰা ছোৱালীবিলাক ডিপ্ৰেচনত গুচি যায় আচলতে তোমাৰ গাঁৱৰ পৰা আহে ইয়াত ৰুম লয় আৰু গুৱাহাটীত ৰুম লোৱাটো সহজ কথা নহয় পইচা আজিকালি কিমান গমেই পাই আছা। ৰুম ভাড়া ৰেন্ট কিমানকে লয় ত' তাৰ মাজত ৰেন্ট দিয়া খোৱা ইফালে গাড়ীত অহা যোৱা কৰা আৰু বানপানী হ'লেটো তোমাৰ বাছ বিলাকতো বন্ধই হৈ যায়। বাছ নাপায় তেনেকে আৰু নিজাৰে গাড়ী কিবা বুক কৰিব লাগে ওলা উবেৰ ৰেপিড' এইবিলাক। তাতো পইচা বিলাক যায়। মানে নামত কাম কৰাৰ নিচিনা হয় সেইখিনিয়ে মোৰ মতে গাঁৱত সেইখিনি চহৰত কৰিব অহাত কৈ যদি চৰকাৰী চাক- কৰি নহয় এনে প্ৰাইভেট যদি মানে প্ৰাইভেটত বহুত ভাল কাম থাকে দেই, যদি দৰমাহা কম বেছি- বেছি নহয়, তাতকৈ সেইখিনি পইচাৰে অকমান জমা পইচা ইনভেষ্ট- কৈ পেলাই বিজনেছ কৰাটোৱে ভাল গাৱঁত, খেতি বাতিৰ ব্যৱহাৰ কিমান ভাল খেতি কৰা বস্তুবিলাক পঠাই দে।
সেনেকে পঢ়াই পঢ়ি থকা সময়ত- মই সেনেকে মানে পইচা ওলাবলে টিউচন কৰাও কেইটামান।
অঁ এইটো ভাল কাম কৰিছা তুমি। কেনেকুৱা লাগে বাৎচ্ছা বিলাকৰ লগত টাইম স্পেণ্ড কৰি পেলাই। টিউচনটো আমাৰ কাৰণে ভাল, বাৎচ্ছা লগত টাইম স্পেণ্ডো কৰা হয় নিজৰ পকেট মানি এটা পাই যায়। তোমাৰ বহুত খিনি শিকিব পাৰা।
মানে মাক বাপেকপা হেই পইচাটো খুজিব বেয়া লাগে ত নিজে কমালে ভাল আৰু দেখি।
অঁ মানে এইটো বয়স এটাত পৰা মানে পইচা খুজিব বেয়া লগা হৈ যায়, এটা দশ বিশ- টকা খোজাটো বেলেগ কথা, কিন্তু বেছিকে পইচা খুজিব একদম বেয়া লাগে।
উম' হয়।
তোমাৰ কেনেকুৱা লাগে পিছে টিউচন কৰি পেলাই?
টিউচন কৰি ভালে লাগে, উম মানে- টিচিং স্কিলটো ডেভলপ হয় পিছলৈ কিবা হওক।
অঁ সেইটো হয় বাৰু, লাগি ভালকে কাম বিলাক কৰি থাকা আৰু।
উম' হয়, বাৰু হ'ব-
অঁ দিয়া ঠিক আছে, অঁ তোমালগত কথা পাতি ভাল লাগিলে দেই, শিকিলো দিয়া।